হেল্ল' অ অ শুনিছো। চ কি কৰি আছে?
এয়া আছো ভাত বনাব ভাত বনাব লৈছো।
অ মই ভাত বনাই পেলাই থৈ আহিছো গৰম যে বাহিৰতে এনেই খোজ কাঢ়ি আছো আও।
অ ভাত বনালি আ কি বনালি?
কি বনালো মানে মাছ আনিছিলো।
অঁ।
মাছ আৰু জিকা, এনেকে বনাই চো আৰু বিলাহী দি।
আহ
তাৰপিছত আকৌ হেৰি বনাইছো উম ভাজি বেঙেনা ফ্ৰাই কৰিছো সেয়াই আজি তেনেকে খাম আও
অ ছোৱালী কি কৰিছে পঢ়ি আছে
অহ তাই পঢ়ি আছে
উম তাই স্কুল গৈয়ে শেষ হল
অ স্কুল বহি আছে
স্কুল গৈ আছে আৰু
অ গৈ আছে ভাত দেৰিকে দিম অকণ পঢ়ি ল'ব দিছো পৰীক্ষা পালেহি যে এইবাৰ হেৰি ফাইভত
অ ফাইভ পাইছেহে ন
অ
উম এতিয়াই ভাত দেৰিকে দিয়া সলিয়ে
হা
ভাত দেৰিকে দিয়ে মানে শুব মানে ভাত খালে নহলে
অ ভাত খালে শুবই যে সেইটো কাৰণে বোলো অকমান দেৰি কে দিম আৰু অলপ পঢ়ি লওক দছটা মানলৈকে
অ পঢ়ে ন দছ পঢ়ে আও ন ধুনীয়াকে
অ পঢ়ে কিন্তু এতিয়া হেৰি যে পঢ়োতেচোন সাতটা বাজে গৈ হয় দিনটো হেৰি নহয়
ছুটি যে এতিয়া ছটা সাতটা ৰাতিয়ে হৈ যায়গৈ
বা', বাজুতে নেকি? সিমান টাইম মাহকনে পঢ়ে আৰু দিনত পঢ়িব, সময়ে নোপায় স্কুলে যাব লাগে। চাৰে ছয় তাতে,
চাৰে ছ টাতে যায়
অ চাৰে ছয় তাতে স্কুল যায় যে ৰাতিপুৱা স্কুল কৰি দিছে গৰমৰ কাৰণে।
অ ', ৰাতিপুৱা গৰমৰ কাৰণে দিছে ন।
আহ
উম ', আমাৰ এইফালে দিয়া নাই বাৰু তাহাঁতক গৰমৰ কাৰণে এই আজি অকণ ঠাণ্ডাই পৰিছে দে এ বতৰৰতো পৰিলে যে।
অ ', আজি বাৰু অকমান ঠাণ্ডা কিন্তু এনে হেৰি এ কি বুলি কয় এইকেইদিন পুৰা গৰম দিয়া নাছিলে।
অ', এইকিননে একেবাৰহে গৰম পৰিছে।
উম', সেইটো কাৰণে ৰাতিপুৱা দিছে মানে তেতিয়া হেৰি এটা বজাত ছুটি দিয়ে।
অ', একেই কথা এটা বজাতে ঘৰত দুপৰাৰ সময়তে পায়হি আৰু
অ', সেয়া দুপৰীয়াাই পায় গৰমেই বাৰু কিন্তু এনে যে তিনটাতহে ছুটি দিয়ে।
অ ', তিনিটাতে চুটি দিব লৰা ছোৱালী
অ', এনে আন তাত যায় আনটাত মানে অ', আনটা সাতটা পঞ্চল্লিশ মানত যায় আৰু গৈ পেলাই আঠ তাত মানে অ', কি সাত ছুটি দিয়ে তিনটাত ছুটি দিয়ে। তেতিয়া ধৰিলেও অ', সেই দু হ', অহা যোৱা কৰওঁতে আৰু টাইম যায়ো অলপ উম',
আমাৰ ছোৱালীটো ৰাতিপুৱাই একো নোখোৱাকেও যায়। আকৌ ৰাতিপুৱা আহ ', আহি পাই চাৰিটা বজে আহি ভাগ
আহ', - আহ', সেইয়াই আমাৰ সে ৰাতি ৰাতিপুৱা সে কেতিয়াবা এই ৰাতিপুৱা দিয়াৰ কাৰণে বেয়া হৈছে একে একো খাই যাবই নোপায়। তাৰ পৰা টিফিন টো বনাই দিওঁ আৰু নহ'লে তাত খালে খালে কেতিয়াবা যে টিফিন বনাবও টাইম নহয়গৈ মানে তাই নুঠে আৰু মোৰো উঠাই দেৰি হৈ যায়গৈ হা সেই এক আকৌ কেণ্টিন আছে মানে সিহঁতক কেণ্টিনতে খাব দিওঁ মই
অ' এই খাই আৰু কেণ্টিনত
আহ খাই তেওঁ মানে ঘৰত বনাই দিয়া নিচিনা নিচিনা নহয় আৰু কেণ্টিনত এতিয়া যে কিনো দিব তাতে অকমান বস্তুতে বহুত পইচা ল'ব হয়
আহ
উ ঘৰতে বনাই দিয়ে ভাল মানে।
অ' তই এতিয়া মেচিনৰ কাম কৰা নাই নক
হা
তই এতিয়া মেচিনৰ কাম কৰ নক
মেচিনৰ কাম।
হা!
মেচিনৰ কাম মানে, মেচিনৰ কাম কৰিছিলো। এতিয়া, এইকেইদিন কৰা নাই মেচিনটো মানে, অকমান বেয়া হৈ আছে। ভাল কৰিবলৈ আকৌ, মানুহ এটা মাতিব লাগিব। হে তেতিয়া ভাল কৰি দিলেহে আৰু কৰিম আৰু!
তাহঁতৰ তাতো চব মানুহে মেচিনৰ কাম শিকিছে, বহুত মানুহে শিকিছে। একে বোৱাৰী গাঁও বোৱাৰী চবে, জানে মেচিন' কাম। এতিয়া তইহে জাননে নে কি?
অ! মই মানে, এনে যি টি মানে ব্লাউজ চিলাউজ চিলাব নাজানো। এনে এয়া, হেৰি মেখেলা চাদৰ পতি লগোৱা মানে, সেইকেইটা চিলাব জানো। আৰু সেইকেইটাকে চিলাই আছো আৰু! নিজৰ সেইকেইটাই চিলাই লওঁ, বেলেগৰ নিচিলাও নিজৰ কেইটাকে চিলাই লওঁ হয়। আজিকালি দেখা উম! কাপোৰ চিলাব গ'লে কিমান পইচা লয়।
তাতে, তায়ো এতিয়া শাহু শহু আছেটো কাম বেছি।
অ' সেইটো কাৰণে মানে নিজৰ সেইকেইটা মই চিলাই লওঁ, আৰু ব্লাউজটো ধৰি লওঁ বেলেগত চিলাওঁগৈ।
অঁ!
কিন্তু মেখেলাখনে পতিকেইটায়ে নিজেই লগাওঁ আৰু।
সেইকেইটা লগালেও ৰেহাই পাবি, ‌আক, ব্লাউজটো অ' মেখেলাখনতে পঞ্চাশ টকা, পতি হ'ল পঞ্চাশ টকা, হয়।
অ এইবোৰ আমাৰ ইয়াত বেছি লয়, আমাৰ ইয়াত বেছি লয়, পতিত। পতি লগালে আমাৰ ইয়াত এশ বিশ টকা। টকা লয়। এশ বিশ টকা কিছুমানতে, দেৰশ টকা, অ'। আমাৰ ইয়াত লয়, আমাৰ ব্লাউজ টোত ধৰি ল দুশ টকা লয়।
কি লগালে?
অ ব্লাউজত দুশ টকা লয়, পতি লয়, আমাৰ মুঠতে কাপোৰযোৰ চিলালে চাৰে পাঁচশ টকা যায়ে এযোৰ কাপোৰ চিলালে। মেখেলা তাৰপৰা আক, দহি বতাহ কৰা মেলি প্ৰতি লগোৱা সে চাৰে পাঁচশ টকা লাগেই।
চাৰে পাঁচশ।
অঁ। কিছুমানে তো বেছি লয় ডিজাইন লয়, লয় কথা আছে হয়, এটা ব্লাউজ চিলালে কিছুমানেটো বহুত লয়।
সেইটোৱে মেখেলাখন কিমান লয়?
মেখেলাখন পঞ্চাশ টকা লয়।
অ পতি লগালে ষাঠি টকাহে লয়, পতি লগালে এশ বিশ টকা কিয় লয়গৈ?
আমাৰ ইয়াত লয়।
হা? পতি আমি ষাঠি টকাকে লগাও।
অ আমাৰ ইয়াত লয় সেইটো আগৰ পৰা আৰু কিছুমানে যে দেৰশ টকা লয় আকৌ প্ৰতি লগালে।
অ জানো প্ৰতিটো কিয় খাই ইমান দাম লওঁ আমি। পতি লগালে মাএ ষাঠি টকা লওঁ প্ৰতিতো দুটা পতি দাম লৈ ল'লে নে এটা পতি ষাঠি টকা কে। তাকে লৈ লয় তাহাঁতে।
অ সেই এটা প্ৰতিত ষাঠি টকাকে লয় চাগে।
দুইটা প্ৰতি্ মিলাই আমি ষাঠি টকা লওঁ।
অ আমাৰ ইয়াত এতিয়া বেছি লয় আমাৰ ইয়াত সেইটো দিবই লাগিব ল'বই মানে আৰু চব চবতে আমাৰ ইয়াত?
অ মই ব্লাউজ চিলালে আঢ়ৈশ টকা লওঁ বাৰু।
অ ব্লাউজ চিলালে নহয় ডিজাইন লৈ কথা এতিয়া মই এতিয়া এইয়া আমাৰ ওচৰৰ মানুহ এজনীকে দিওঁ যে দুশ টকাত চিলাই মানে আৰু বেলেগতটো চিলাব গলেতো তিনিশ চাৰে তিনিশ এনে। লয় ডিজাইন অকমান দিব। ভালকে চিলাই যেনিবা তাত।
উম
মই সা বাৰ বজাত চিলাই আনিম। হেল্ল' হা?
অ ওচৰৰ মনোহ এজনী চিলাই দিয়ে আও।
অ তাহে মানুহজনী চিলাই দিয়ে দুশ টকা লয় আৰু।
অহ
এনে অহ এনেতো ৰঞ্জন আহ এনেতো বেলেগ আছে চিলালে তিনিশ টকা লয়। সেই তেনেকুৱা।
তাকে। তই শিকি লবি শিক শিকি লৈ পেলায় ব্লাউজটো ধুনীয়াকে নিজে চিলাব পৰা হবি নহয়, তাত তোৰ শিকোৱা মানুহো ধেৰ আছে।
অ', মই অ', মই বোলাউজটো শিকো শিকিম বুলি আছো, মানে শিকিম আৰু। এ', হেৰি অলপ দিন যাওক। বোলো এই গৰমৰ দিনকেইটা যাও ইমান গৰম হয়, ঠাণ্ডা দিনতে শিকিম আহা ভাল হয় শিকিম আৰু।
অ ', সেইটো শিকি ললে তই নিজৰ ব্লু তোৰ নিজে চিলাব পাৰিবি ন?
অ ', তেতিয়া মই নিজে খালি বোলাউজটোহে নাজানো ধৰি লঃ এইখিনি চব জানোৱেই।
অ ', দহি গুঠিব নাজান?
অহ', দহি - গুঠিব উঠিবও জানো মই। মই নিজৰ অ', নিজৰ কাপোৰ নিজে গুঠো বেলেগক মই ধৰি ল', গতি পোৱা নাই কিন্তু মোৰ নিজৰখিনি তোৱাহ
অহ ', এ', তেনেকে গুঠিব লাগে নিজৰ কৰ্মটো নিজে কৰিব লাগে ঔ আই। আজিকালি নিজে -নিজে কৰ্ম কৰি নহলে আৰু হয়। এ', কৰ্ম কৰিব লাগে বোলো। হেল্ল? হেল্ল? নেটৱৰ্কৰ প্ৰব্লেম নে কি? হেল্ল? অ', শুনা পাই আছ নে? হেল্ল?